অ
হয় নমস্কাৰ
নমস্কাৰ, কি কৰিছা?
এনে আছো ৰ'বা। তুমি?
আছো আছো এনেই আছো।
আচ্ছা।
বাকী খোৱা লোৱা কৰিলা?
খোৱা লোৱা হ'ল বাৰু। তোমাৰ?
উম হল হল।
হ'ল, এনে তুমি উৎসৱ, পাৰ্বণবোৰ ভাল পোৱানে নাই?
হয়, হয়, মই উৎসৱ, পাৰ্বণবোৰ ভাল পাওঁ। বাকী বিশেষকৈ আমাৰ, আমাৰ বিহুটো আম মোৰ বেছিয়ে ফেভৰেট হয়, বাকী বিহু থাক কিল, আৰু আপোনাৰ পূজা, পাৰ্বন, দুৰ্গা পূজা। হলী সেইবোৰ ভাল-
অ বিহুত কি কি কৰা অলপমান কৈ দিয়াচোন?
বিহুত, হয় হয়। বিহুত আমাৰ আহ যোনটো আমাৰ বহাগ বিহু হয়, বহাগ বিহুত আমাৰ অ নাচ গান কৰো বাকী ঘৰত আৰু আহ কাপোৰ লওঁ নতুন তাৰ পাছত আৰু বাকী কাতি বিহুতটো চাকি জ্বলোৱা লোৱা হয়। তেনেকুৱা টাইপৰ আহ ভোগালী বিহুত আমি ৰং ধেমালি কৰো পিঠা পনা আদিবোৰ বনাই।
অ এনে মোৰতো আটাইতকৈ প্ৰিয় বিহুতটো তোমাৰ ৰঙালী বিহু সাত দিনকে হয় ন নাচ
উম উম উম
তুমি নাচানে নাই বিহু নাচা অ? অ মইো নাছো।
উম
এ আৰু কৰ'ৰবাত ঘুৰিব গৈছ নে নাই?
অ গৈছো গৈছো ফুৰিব গলো আহ যোৱাকালি গলো উম এ যোৱাকালি এই কলাক্ষেত্ৰ গৈছিলো।
অ কেনেকুৱা লাগিলে অলপমান কৈ দিয়া।
উম কলাক্ষেত্ৰতত ভাল লাগিলে বিশেষকৈ তাতে যিটো দৰা কইনা থাকে।
হয়।
মোৰ বহুত বেছি ভাল লাগে সেইটো চাই।
আহ
আৰু
আৰু পিছফালে খেলা বস্তু
হয় হয় খেলা বস্তুতো আছে আৰু কলাক্ষেত্ৰত যি অসমীয়া সাজপাৰ আৰু ৰ মহাৰাজৰ যিবিলাক মানে বস্তু থাকে সেইবোৰ বহুত ভাল লাগে।
হয় হয় পুৰণি বস্তুবোৰ কিমান ধুনীয়াকে তাতে মানে সজাই ৰাখিছে ন চাই কিনে ভাল লাগি যায়। তটো ময়ো গৈছো বাৰু
উম
আৰু বাহিৰত গৈছেনে নাই মই কলাক্ষেত্ৰ আৰু তোমাৰ নতুনকে যে চাইন্স চিটি বনাইছে
উম
তাতে গ'লো তাতেও বৰ ধুনীয়া বনাইছে
অ বাকী তুমি খাদ্যসমূহৰ ভিতৰত কি কি বনাব জানা
খাদ্যয় সময়ৰ ভিতৰত মই পিঠ পিঠা ম তোমাৰ কি কয় তেল পিঠা তাৰপিছত নৰ্মেল পিঠা যে চাউলৰ
উম
সেইটো তাৰ পিছত নাৰিকলৰ লাৰু নাৰিকলৰ চিৰা
তুমি খাদ্য সমূহৰ ভিতৰত মানে বিশেষকৈ পিঠাৰ ভিতৰত কি ভাল পোৱা
মই বৰপিঠাটো বহুত ভাল পাওঁ
বৰপিঠা বৰপিঠাটোৰ বিষয়ে কেনেকে বনাই কি হয় অলপ
অ বৰপিঠাটো তোমাৰ মানে আমি বৰপিঠ পিঠা বুলি কয় বহুতে সেইটোক তেল পিঠা বুলিও কয়
অ আমাৰ ভাষাটো কাৰণে মই বুজি পোৱা নাই তেল পিঠা বাৰু মোৰ মোৰো হয়
অ বহুত ভাল লাগে তাতে মানে তোমাৰ আটায়ও দি কিনে বনাই কিন্তু আমাৰ আকৌ কি কয় চাউল দি কিনে চাউলৰ গুৰি দি কিনে বনা অলপমান চেনি তাৰপিছত কল নাৰিকল তাৰপিছত গাখীৰ
হয়
গোটাই মিক্স কৰি কিনে সেনেকে বনাও বৰ ভাল লাগে তুমি এনে কিবা বনাব জানানে
মই নাৰিকলৰ লাৰু নাৰিকলৰ চিৰা তাৰ পাছত আহ নাৰিকলৰ যি পি পিঠা তেনেকুৱা ধৰণৰ বাকী তেল পিঠাটো নাৰিকলৰ পিঠাটো আমি চাউলৰ গুৰিৰে বনাওঁ আম তাৰ পাছত আ আমাৰ যিটো এটা আমি কাঁহি পিঠা বুলি কওঁ সেইটো আমি চা অ' হ কাঁহীপিঠা মানে কি হয় আমি যিটো চাউল থাকে সেই চাউলটো মানে পানীত গুলি পেলাই অ তোমাৰ আমাৰ এখন তুমি ডাঙৰ কেৰাহী এটা ল'বা তাতে অলপ পানী দিবা মানে ষ্টিমত কৰাৰ নিচিনা মানে সেইটো ভাপৰ ভাপত দিয়াৰ দৰে সেইটো মানে কাঁহী খনত ল'বা তাতে চেনি চেনি দি মিহলাই ললে হ'ল আৰু পেষ্ট টো তাৰপাছত সেইটো ভাপত দি পেলাই অ তাতে কাঁহীখন মানে ভা ভাপত দি পেলাই মানে সেইটো হৈ যাব মানে কাঁহীখন ধুনীয়াকে মানে আহ কাহী অহ কাঁহীত পাতি বহুত মানে ভাল লাগে খাই পেলাই
অ তাকে বনাই খাব লাগিব, বৰ ধুনীয়া বস্তু এটা কলা দেই।
উম বাকী আৰু অ এইটো জানাই চাগে চচৰ মুখত দিয়া পিঠাটোটো
নাই নাই, গম পোৱা?
সেইটো ভাপত দি পেলাই বনাই সেইটো
অ মই আকৌ সেই চুঙাত দিয়া পিঠাটোহে খাই পাইছো
অ চুঙা দিয়া পিঠাটো ময়ো ইমান ভাল নাপাওঁ তথাপিও যিটো আমৰ চ চপেনত দিয়া পিঠা বুলি কয় আ আমাৰ চাহ বনোৱা চচপেন যিটো আ গফালে জোঙা টাইপ থাকে ন সেইটো হা হা তাৰে ওপৰৰ মুখখনত মানে পিঠাটো দিলা মানে কাপোৰৰ সতে তাৰ পিছত কাপোৰ এখন বান্ধি পেলাই তাৰে ওপৰত দি দিলাই ধুনীয়াকে এটা চচমেনৰ সেইটোৰ নিচিনাকে ঢাকনিৰ নিচিনাকে ওলাই আহে পিঠাটো ভিতৰত কিছুমানে চেনীও দিয়ে, গুৰু দিয়ে
অ খাই কিনে বৰ ভাল লাগে
ভাল লাগে
সেইটো এনে বাহিৰৰ দেশত কৰ'বাত ঘুৰিব গৈছা নে নাই মানে অসমৰ বাহিৰে?
গৈছো গৈছো আমি মই গৈ পাইছো তোমাৰ আম মুম্বাই।
অ', মুম্বাই কিহৰ কাৰনে গৈছিলা?
মুম্বাইত মই নাচিব গৈছিলোঁ, আৰু বহুত, বহুত ধৰণৰ এক এক্টিঙৰ আমাৰ অভিনয় জগতৰ বহুত কিবা কিবি দেখিছোঁ। তাতে, তাতে, ঠাইবোৰ বহুত ধুনীয়া। আতি পূৰ্বৰ পৰা যিটো মই কলকাতাও গৈছোঁ, কলকাতাত আতি পূৰ্বৰ যিবিলাক ঘৰ থাকে সেইবাক দেখিছো
অ আৰু তাতে মানে আমি অসমৰ মানুহবোৰক ইমান ধুনীয়াকে ইহঁত তে মানে সেই কৰে ন বৰ ভাল লাগে।
উম হয় হয়
সেইটো মইও গৈছো বাৰু তোমাৰ গুজৰাট গৈছিলো তাপিছত তাতে আমি নাচিবলে বিদ্যালয়ৰ পৰা
উম।
কেনেকে আমি বিহু নাচিছিলোঁ, তাই-তেওঁলোকে ইমান ধুনীয়াকে মানে উপভোগ কৰিছে। একদম ভাল লাগি গৈছে।
হয়, হয়, আমিও ঠিক তেনেকে নাচিবই গৈছ ছিলো, তাৰে মানুহে ভাল পাইছে, আমি আ উম, ষ্টেট, ষ্টেট, মানে আমাৰ অসমখনক তাতে ৰিপ্ৰেজেন্ট কৰিবলৈ গৈছ
অ', আচ্ছা, বৰ সুন্দৰ বঢ়িয়া। ত' মোৰো মানে ৰঙালী বিহুটো বৰ ভাল লাগে, নাচিবলৈ যাওঁ, সাতদিনীয়াকে পাতে। ন' আমাৰ
হয়, হয়, হয়। মানুহে হ হ জেতুকাটো একদম ভাল লাগে মোৰ।
অহ একদম তাৰ পিছত মেখেলা চাকৰ পিন্ধি কিনে একদম নাচিবলৈ যাওঁ পইচা মানে সেই পাও নহয় পইচা সৰুতে বৰ কৰিছিলো কিন্তু আজিকালি ইমান সেই দেখ
মোৰ ৰঙালী বিহুটোত আটাইতকৈ বেছি ভাল লাগে। মানুহে যেতিয়া আমাক কাপোৰ দিয়ে তাৰ পাছত এই সৰু ল'ৰা ছ ছোৱালী বা আমাৰ বয়সৰ বা ডাঙৰ মানুহে যে ঘৰ ঘৰ গৈ পেলাই যে বিহু পাতে যে নাচে বিহু তাৰ পাছত পইচা উঠাই খানা খাই। সেইটো ভাল লাগে, বৰ্তমান আমাৰ গুৱাহাটীতো সেইবিলাক পৰম্পৰা নোহোৱাই হৈ গৈছে তথাপিও আমাৰ গাও ফালে মানে দেখিবলৈ পোৱা যায় আৰু বৰ্তমান সময়তো, সেইটো টা ভাল লাগে যে আতি পূৰ্বৰ পৰা সেইটো চলি আহিছে বৰ্তমানেও সেইটো চলি আছে।
তাকে আশা কৰো আমি পিছলৈ সেইটোক মানে বৰ্জিত কৰি ৰাখি থাকিব পাৰিম হয় নে?
অ হয় হয়।
সেটো হয় আৰু কাতি বিহুতটো কাতি বিহুতটো একদম মানে কঙালী হৈ যায় মানুহবোৰ ন কাতি বিহুতটো কেনেদৰে পালন কৰা মানে তুমি দেখিছানে?
অ দেখিছো মানে কি হয় আমি আমাৰ ঘৰতো পালন কৰো। তুলসী গছ আমি ৰু অ মানে মাটিত ৰু তাৰ পাছত আমি চাৰিওফালৰ তুলসী গছৰ এইখিনি মচি পেলাই তাতে আমি ঠগি দিওঁ আমাৰ বুট কল আপেল এইবিলাক গৈ সকলোখিনি আমি ভগৱানক আগবঢ়াওঁ। আম বিশেষকৈ মই জনাত সেই কা কাতি বিহুটো লক্ষ্মী মাক পূজা পূজন কৰা হয়। এ সেই আহ তুলসীৰ তলে তলে যিটো এটা মৃগ পহু চৰে আমাৰ বিহু এটা, গীত এটা, লোৱা হয়। আ মই জনাত মোৰ ভূল ও হ'ব পাৰে তথাপিও কৈছোঁ আৰু তুলসী লক্ষী মা হিচাপে কাৰণ কিয় ধান আমাক লাগে মানে এই ক কাতি বিহুত মানুহবোৰ একেবাৰে কঙালী হৈ যায় কঙাল হৈ যায় মানে একো নথকা হৈ যায় ধান একেবাৰে ভঁৰাল খালী হৈ যায় চ' তাৰ কাৰণে আমাৰ অতি পূৰ্বৰ পৰা আমি সেইটোয়ে মানে মানি আহি আহিছো কি যে আমি এনেকে এনেকে কৰিব লাগে মানে আমি পুজা পাতল কৰিব লাগে বা তুলসীৰ তলত চাকি দিব লাগে
অ আৰু মই জানো মই আৰু এটা মানে জানিছো তাতে কাট কাতি মাহতো মানে আমি গোটেই বছৰতো কাতিক পূজা নকৰো কাতি ভগৱানক কাৰ্তিক ভগৱান কিন্তু কাতি মাহত আমি গোটেই মাহটো তেওঁৰ কাৰণে মানে পূজা কৰো। উম তাৰ পিছত মানে কোৱাও যায় যে মানে তোমাৰ বিয়া নোহোৱা ছোৱালী বোৰে সেইটো মানে কেতিয়াও পূজা নকৰে বুলি কোৱা যায়।
উম আমি কাতি মাহত মানে গোটেই মাহটো আমি তুলসীৰ তলত চাকি জ্বলাও। সেইটো আমাৰ আগ অতি পূৰ্বৰ পৰম্পৰা হয়।
অঁ কিন্তু গাঁৱলৈ গাঁওৰ অঞ্চলত দেখা যায় নে তোমাৰ কি কয় ধানৰ মানে প পথাৰত যাই কিনে অমিতাৰ সেইটোত চাকিটো জ্বলাই কিনে অ ঔটেঙা অমিতা
উম খেতি পথাৰৰ মাজত হয় হয় পথাতো চাকি দিয়া হয় বহুত বেছি ভাল লাগে বাকী সোণালী ধান আমাৰ যিটো বহাগ মাহ বা ভোগালী মাহত দেখিবলে পোৱা যায়
অ সেইটো হয় বৰ ভাল লাগে আমাৰ অসমীয়াৰ মানে সাংস কি সংস্কৃতি বোৰ কিমান ধুনীয়া হয়নে
উম হোম
বাকী আৰু গাঁৱত গৈ ভাল লাগে নে নাই
অ গাঁৱত গৈতো ভাল লাগিবই কি ধুনীয়া পৰিৱেশ গোটেই সেউজীয়া সেউজীয়া
হয় হয়
তোমাৰ এনে ভাল লাগে নে নেলাগে
উম গাঁৱত গৈ মই খুব ভাল পাওঁ কাৰণ উম আমি ককা আইতা মা মাহী মহা, পেহী দাদা বাইদেউ সকলো খিনিকে লগ পাওঁ উম গুৱাহাটীৰে ব্যস্ততা পুনৰ কৰ্মৰ পৰা দুদিন বা এদিনৰ কাৰণে আজৰি হৈ পেলাই আমি গাঁৱত যাওঁ
অ আৰু গাঁৱত গ'লে মানে শান্তি একদম শান্তি এটা বেলেগে শান্তি পোৱা যায়
উম মানুহৰ যিবিলাক মৰম
অ ইমান ধুনীয়াকে আৰু মানে মানুহে ইমান ধুনীয়াকে মিলা প্ৰীতিকে থাকে। ঘৰ আৰু আন ঘৰৰ লগত কিন্তু সেইবোৰ আমি চহৰীয়া অঞ্চলত ইমান দেখা নাপাও চবে নিজৰ নিজৰ সেইটোত ব্যস্ত হৈ থাকে হয় নে?
উম
তাকে ঠিকে আছে বাৰু আৰু পিছলে সময় পালে কথা পাতিম এতিয়ালৈ ৰাখিছো বাৰু।
হয় হয় থৈছো বাৰু থেংক ইউ।